কি কৰি আছা?
এয়া বহি আছোঁ, তুমি?
ময়ো শুই আছিলোঁ।
অহ' বাকী চাহ তাহ খালা
খালো খালো তুমি খেলা
অ খালোঁ খালোঁ
উ পিছে খবৰ ভাল
ভালে ভালে তোমালোকো
ভাল ভাল
ক'তোও যোৱা নাই
নাই নাই তুমি কৈছা নাই
মই এই ওলাই এপাক যাম হে বজাৰৰ লগ পাইছিলে কৰিবলৈ ঘৰৰ
অ পিছে তুমি ক পৰাোৱা বজাৰ কৰা
মই তোমাৰ আমাৰ তিনিআলি চিডাৰটোতে তাতে যাওঁ
অ আৰু বেলেগত ক'বাত কৰা নে তাতে কৰা
নাই তাতে কৰি আছো তোমাৰ এ ইয়াত তোমাৰ ওচৰ হয় ন আকৌ দূৰৰ বজাৰলৈ নাযাও দিনতটো কামৰ পৰাহি ভাল খাগৰ লাগে যে
অ পিছে ক'ত কাম কৰি আছা
মই তোমাৰ হেৰি এই টাউন তোমাৰ এই গহনা দোকান এখনত কৰি আছিলো
অ তাত পিছে কি কৰিব লাগে তুমি
তা এ এ বস্তু চস্তু বিকিব লাগে গৰনাা চৰণা নপালিছ এ মাইকী মানুহৰ বস্তুবিলাক আৰু
অ
চ পায়
পিছে তুমি সোমোৱা কিমান দিন মান হল
হ'ল তোমাৰ মখ তিনিমাহ মান হ'ল
অ পিছে তোমাক মাহিলী দমহা কিমান দিয়ে
মে তোমাৰ সেইমানকে দিয়ে ষোল্ল হাজাৰ কেে দি আছে এতিয়া
অ
তুমি কি তুমি কৰা নাই একো কাম
মই তোমাৰ কেমেৰামেন কৰো এতিয়া ফটোগ্ৰাফাৰ
অ ঠিকেই আছে
উম পিছে মোৰ মানে এজন বান বন্ধুৱে কৰি আছিলে মানে ফটো মাৰি আছিলে দুটা কেমেৰা আছেটো মোৰ মানে সেই বন্ধুজন এতিয়া মানে অলপ কিছুমান অসুবিধাৰ কাৰণে সি এতিয়া মানে মোৰ লগত থাকিব পৰা নাই এতিয়া সি যাব লগা হ'ল। পিছে তুমি যদি বেয়া নোপোৱা মোৰ লগত কৰিব বিচাৰিবা নেকি
মই এতিয়া মই এইটো কৰি আছো ন এইটো এৰি দিব নোৱাৰিম ঘপকে সোমাইছোহে তিনি মাহ হৈছেহে মই মই লগৰ এটা এনেকে মিলাই দিব পাৰিম বাৰু
তোমাক পইচা মই বেছি দিলো হয় ইয়াত
কিন্তু হয় কিন্তু মই এতিয়া আকৌ মই ইয়াত এমাহ হোৱা নাই ওলাই দিম তোমাৰ এই মাহটো কমপ্লিট কৰি ওলাব পাৰিম পাৰিলে এতিয়া লগতে ওলাই দিলে পইচাটো নাপাম
অ' নহলে আকৌ তোমাৰ এনেই কষ্ট যাব আকৌ ন
অ' সেইটোৱে
উম
তোমাৰ মই লগৰ এটাক কৈ চাম এনেকাে জনা পোৱালি আছে বাৰু মই আগতে কৰিছোঁতো কেমেৰামেনৰ লগত, বিয়া যাওঁ হাজিৰা চিষ্টেমত লৈ যায়।
অ' মোৰ মানে পায়ে থাকো মানে কিন্তু তোমাৰ মোৰ অকলে কষ্ট হয় গৈ, যে এতিয়া বন্ধুজন থাকে। কোনে ভালে আছিলে কিন্তু এতিয়া বন্ধুজন নাই যে অকমান দিগদাৰ হৈছে। তাৰ মানে অকণ ঘৰুৱা প্ৰব্লেম। উম
তোমাক এতিয়া বিয়াচিয়াটো মাৰি আছিলা, এতিয়া বিয়া ছিজনটো খতম হ'ল বাৰু।
অ' এনে সৰু সুৰা তোমাৰ এনেকে অনপসন চনপসন খন তোমাৰ তোলনি বিয়া এনেকে কৰি আছো আৰু।
উম, এনে তোমাৰ ফটোশ্বুতটো কৰাটো এনেকা সৰু সুৰা ছোৱালী বিলাকে যে
অ' অ' অ' চব চব।
উম, ঠিকে আছে।
কি এতিয়া কেমেৰা কি চলাইছা তুমি কিহৰ
কেমেৰা তোমাৰ এতিয়া চণী চলাই আছিলো।
আহ, ভালে ভালে দিয়া।
এনে ভালে নে চনী কেমেৰাটো?
উম ভালে দিয়া, মই তোমাৰ আগতে হেৰিত কৈছিলো। কেনন আৰু তোমাৰ, নিকনৰ চলাইছিলো, কিন্তু চনীটো অলপ দাম বেছি দেখি মই চলোৱা নাই।
অ' পিছে মোৰ আছে চনী আৰু নিকনৰ এটা
অ'।
এই মোৰ নিকনটো মানে মোৰ বন্ধুজনে চলাইছিলে মানে। এতিয়া সি নাই এতিয়া এনেই পৰি আছে আৰু।
মোৰতো মই মাজতে চেল কৰিব বিচাৰি আছিলো মোৰ তাতো এটা আছিলে মই লৈছিলো নিজে কাম কৰি কৰি।
উম, পিছে কিমান লৈছিলে তোমাৰটোত?
মোৰতো হেৰি লৈছিলো তোমাৰ বডিটো দাম, ষাঠি হোজাৰ লৈছিলে ছিক্সটি থ্ৰী লৈছে। তেষষ্ঠি হাজাৰ লৈছিল, আৰু তোমাৰ এনেকৈ দুখন আছিলে, এখন তোমাৰ পঞ্চাছ হাজাৰ টকীয়া আৰু এখন ডেৰ লাখ লৈছিলে।
এনে পিছে লেন্ঞ্চখন তোমাৰ এনে কিমান দামী লগাইছ আজিলৈকে বাৰু।
মই সেইখনেই ডেৰ লাখ টকীয়াখনে লগাইছোঁ মোৰ নিজে কিনিছিলোঁ বাৰু।
অ' পিছে তাৰ ওপৰত এনে পায় নাই চাগে।
অ' পাই তোমাৰ এনেকা আৰু যোনটো পাৰাপচৰ কাৰণে লাগে তোমাক যি ফটো মাৰা ৱাইডৰ কাৰণে বেলেগ, জুম কৰাৰ কাৰণে বেলেগ। বাৰু উম ওচৰৰ লেঞ্চ বেলেগ।
অ' পিছে এতিয়া জুলাই মাহত কত যাম বুলি ভাবিছা পিছে?
জুলাইত তোমাৰ বা মই মাজতে গুৱাহাটী যোৱা প্লেন এটা বনাইছিলোঁ একলেন চেকু মানে ঘৰৰ মা হত যাম বুলি কৈ আছিলে। মা হন্তবটি যাম নেকি চাগে মই গুৱাহাটীৰ ফালে।
অ' পিছে তোমাৰ যদি মোৰ মানে জেগাত যোৱাৰ কথা হৈ আছে কিন্তু মোৰ মানে এতিয়া কোনো নাই মানে লগৰী যাবলৈ।
অ'।
তুমি পাৰা যদি যাবা নেকি বাৰু জাগা এটা?
পাৰিম পাৰিম, মই তোমাৰ কেতিয়া মানে কলৈ যোৱা কথা ভাবিছিলা?
মই তোমাৰ এই মেঘালয়ৰ ফালে যাম বুলি ভাবিছিলো।
অ' সেইটো জেগা ভাল আছিলো এই ময়ো যাম যাম গ। যাব পৰা নাই এবাৰ গৈছিলোঁ কিন্তু ইমান ঘূৰা নহল।
অ, পিছে এবাৰ ধুনীয়াকে তুমিও পইচা কেইটামান গোটাই লোৱা মোৰো পইচা কেইটামান আছে বাৰু ধুনীয়াকে আমি তাত যি যি চাবলগীয়া জাগা আছে আমি ধুনীয়াকে চাই গুচি আহিম চব।
অ, তোমাৰ বাইকখনতো ঠিকেই আছে ন তোমাৰ যে সেইখন আছিলে এক্সপালছখন?
অ, ঠিকে আছে ঠিকে আছে।
অ, তেনে মডিফাই কি কয় মডিফাই চাৰ্ভিচিং এটা দি ল'বা,
উম, পিছে মোৰ দিয়াই আছে বাৰু চাৰৰ্ভিচিঙ,
আহ, ধুনীয়াকে আমি ঘূৰি আহিব পাৰিম।
উম,
তুমি কি কি কিবা এনে কেৰিয়াৰ চেৰিয়াৰ আছে নে তোব এনেকা বেগ চেগ বান্ধিব পৰা?
এনেকে চব আছে মোৰ লোড চব লোড কৰি থৈ দিয়া আছে তোমাৰ।
অ, তেন্তে ভালেই হ'ব মই মই এখন লওঁ লওঁ ভাবি আছো কি বাইক ল'লে ভাল হ'বনো এনেকুৱা অফ ৰ'ডৰ লওঁ নে ইচস্পৰ্ট বাইক লওঁ তুমি জানিবা সেইটো বিষয়ে আৰু।
তোমাক এতিয়া স্পৰ্টছ বাইক ভাল লাগে নে বা অফৰৰ্ডিঙৰ ভাল লাগে
মই এনেকা মানে তোমাৰ ঘূৰি ফুৰিয়ে ভাল লাগে ন মই তোমাৰ কি কয় ট্ৰেভেল কৰি ভাল পাওঁ,
উম, পিছে তুমি এনেই তোমাৰ বেছি স্পীড থকা লাগে নে অকণ
এই স্পীড মোৰ স্পীডত চলাব ভয় লাগে তোমাৰ স্পীড নহ'লেও হ'ব খালি অলপ চিচিটো হেভি লাগে যাতে, অফৰোডত অকমান ভাল হয় আৰু পাহাৰ চাহাৰে ধৰ ইজি হয় আৰু কষ্ট ইমান নহয়।
পিছে তুমি মোৰ মতে দমিনাৰ টু ফিফটি খন ল'ব পাৰিবা।
দমিনাৰ টু ফিফটিখনো ঠিকে আছে মই তোমাৰ এডভেঞ্চাৰ বাইক চাইছিলো, হিমালয়নখনো ভাল লাগে আৰু,
অ, হিমালয়ান খ অ নহবা তুমি টু টেনখন ল'ব পাৰা এক্সপালচ।
উম, আৰু তোমাৰ হেৰি তোমাৰ খোন এক্সপালচ টু হাড্ৰেড খন পুৰা ভালে ন? কেইবছৰ হ'ল এতিয়া?
এইখন মোৰ তোমাৰ এক বছৰ পাৰ হৈ গ'ল মোৰ তোমাৰ প্ৰ এদিছনখন। অ, তোৰ টেনখন ল'ব পাৰ। তোৰ টেনখন, অলপ ফি-চাৰ্জটোও বেছি আছিলে, আৰু চিচিটোও দুশ দহ।
আছে, হয়, কিন্তু মোৰ দেখিব ভাল নালাগে যে।
অ, তেনেহ'লে, হিমালয়ন ফ'ৰ ফিফটি খন ল'ব পাৰা। সেইখনো ভাল আছে।
আৰু, এখন ওলাইছে নতুনকে, তোমাৰ টি ভি এছ থ্ৰী হাণ্ড্ৰেডখন।
অ।
এখনৰ, খালি, তোমাৰ হেৰি বুক কৰিলে, ৱেটিং পিৰিয়ড বহুত বেছি। সেখন, ছমাহ ৰখিব লাগে।
পিছে, এখনৰ চিচি কিমান?
চিচি, তোৰ তিনিশ ঠিকেই আছিলে। সেইখন বাইক।
অ, ঠিকে আছে বাৰু। এনে, দাম কিমান, সিখনত?
দাম, তোমাৰ চাৰে তিনি মান, চুব চাগে, মই ইমান ভালকে নাজানো, আৰু তিনি-চাৰে তিনি লাখ মান চুব।
অ, পিছে, তোমাৰ হাতত এতিয়া, বৰ্তমান, কিমান মান আছে, চাগে, পইচা?
মই, তোমাৰ এই, হেৰি, কি কয় এক লাখ মানে, তাৰে ডাউন পেমেণ্ট দিয়ে উলিয়াম। ইমান নাই বাৰু। নাই, সেনেকে।
অ' এতিয়া পিছে মোৰ মতে তুমি তোমাক মানে তেল কন মা-গাড়ীৰ যিমানখিনি মেইনটেনেন্স সেয়াটো তোমাৰেই হ'ব।
অ' মোৰে আৰু তোমাৰ মই চাই আছোঁ এনেকে লগৰ পোৱালি তাত চলাই কৰি।
উম, এতিয়া তোমাক কেনেকুৱা বাইক লাগে বাৰু মোক কোৱাচোন। মই মোৰ লগ লগৰ আছিল বাৰু, মই তেতিয়া তোমাক ক'ব পাৰিম।
মোৰ তোমাৰ এডভেঞ্চাৰ টাইপে ভাল লাগে। অপ্র চপ্রত তেনেকে শূন্য ৰাই চাইড গ'লে অপ্ৰ চপ্রত থব যে।
আ।
সেইকাৰণে তোমাৰ এনেকুৱা এডভেঞ্চাৰ বাইকে বি চাৰি আছোঁ মই। পাই আছোঁ চব এডভেঞ্চাৰ।
অ' পিছে আৰু এখন বাইক আছিলে তোমাৰ, কোচ কন্দল, চুচ কণ্ডল চব আছে।
এ, কে টি এমৰ থি নাইনটি এভডেঞ্চাৰৰ কথা কৈছা নেকি?
এই টু ফিফটিখন ল'ব পাৰ। থ্ৰী নাইনটিখন বেছি স্পকীড হ'ব, মানে টু ফিফটিখনৰ তোমাৰ কুইছিটাৰ চব আছে, মানে ফিচাৰ ধুনীয়া আছে, আৰু থ্ৰী নাইনটি মিটাৰটো আছে, সেইটোতো জানাই আৰু মিটাৰটো কিমান ভাল লাগে।
অ' চাইছিলোঁ। সেই বাইকখনো ভালে লাগে বাৰু।
বাইকখন মজা আছে, ধুনীয়া লাগে, তোমাৰ মিটাৰটো ভাল।
কেটি এমে তোমাৰ ঢেৰ ফিচাৰ্চ দিছে, সেইখন বাইকৰ। ভালে ভালে, বাইকখন মই টেষ্ট ড্ৰাইভ লৈছিলোঁ মাজতে কেটি এমৰ ডিলাৰত।
উম। পিছে, আমাৰ বন্ধু এজনৰ আছে বাৰু। সি, মানে বিকাৰ কথা হৈ আছে। যদি তুমি ল'ব বিচাৰা তেনে মই কথাটো পাতি দিব পাৰিলো হয়।
আছিলে নেকি, তাৰখন বেছিটো পুৰণা নহয় চাগে।
তাৰখন খুব বেছি এমাহমান হৈছে, আৰু ৰানিংও হোৱা নাই, মানে এ কাম কৰে তো সি, মানে ইমান এটা এখন চলোৱা নহয় মানে তাৰ।
কিম-কিমান মানত বেচিব চাগে, তুমি কথা পাতি দিবাচোন, মই চাই ল'ম।
অ' পিছে তাৰ মানে এনেকুৱা ডিলাৰৰ ব্যৱ ফাইভো আছে মানে ছেকেণ্ড হেণ্ডৰ। সেইখন মানে তাৰ নিজৰ ঘৰৰ মানে নিজৰ গাড়ী আৰু ইউজৰ।
উম।
অ' যদি তুমি এনেকে ডাউন পেমেণ্ট দিয়েটো ল'বা ন'? ই এম আই হে ল'বা নে? কিচ ল'বা?
ন' কেছ নলও, তোমাৰ এনেকা ই এম আইতেই ল'ম।
অ' সেইখন ছেকেণ্ড হেণ্ড তুমি কাম এটা কৰা, ই এম আইত লোৱাতকে একেবাৰে
কেছ অ' ছেকেণ্ড হেণ্ডলৈ এনেকৈ কেছ পে'মেণ্ট দিয়ে লৈ ল'ব লাগিব।
অ' পিছে এখন হেৰি বিচাৰি আছিলে।
কিমান?
তোমাৰ কেটি এমৰ অলপ দাম আছেতো
উম।
এইখন তোমাৰ এক পঞ্চাশ বিচাৰ আছিলে।
থিকেই মই সিমানে ভাবিছোঁ, দেৰ লাখ মানে ল'ব চাগে না।
আ, হেইখন টু ফিফটিখন?
উম, আৰু কিবা এটা কমাব পাৰি যদি কথা পাতি চাম
পিছে মই ক'ম বাৰু মোৰ বন্ধু এজনে ল'ব বুলি।
অ' তুমি কৈ থ'বা আৰু ফ-ফটো আছে যদি মোক দি থ'বা।
হ'ব বাৰু।
হেৰি আৰু তেওঁৰ তোমাৰ নম্বৰ চম্বৰটো মোক দি দিবাচোন মই কথা পাতি ল'ম।
অ' পিছে তোমাৰ কালি বাৰু বিশেষ কাম আছে নেকি বাৰু?
কাইলে সেনেকে কাম চাম নাই।
কাম যদি নাই তেনে আহিবা এপাক বাইকখন চাই যাবা চলাইো চাবা।
তুমি ফ্ৰী আছা নে নাই।
মই ফ্ৰী আছো বাৰু কালি মই এইকেইদিন খালিয়ে আছো তোমাক এতিয়া মই ভাবিছো এতিয়া। তো কেমেৰামাৰ ফটোতটো মই এতিয়া বেলেগ এটা ব্যয়ৱসায় আৰম্ভ কৰিলেহে ভাল হ'ব চাগে তোমাৰ এতিয়া পিছে বিয়া। চিজনতটো গ'লেইতটো।
উম, উম, তেনে মই কাইলৈ তোমাক যোৱাত ফোন কৰিম। এ ল'ৰাজনৰ ফ্ৰী আছে নে সুধি ল'বা মই বাইকখন চাই আহিমগৈ এতিয়া
হ'ব বাৰু
অ'
উম, পিছে তুমি মোক কাম এটা কৰি দিব পাৰিবা নেকি?
কি কাম।
মই মানে তোমাৰ চনীটো আৰু নিকন টো মানে বিক্ৰী কৰিম বুলি ভাবিছিলো এনে তুমি গ্ৰাহক দুজন ম গ্ৰাহক এটা চাই দিব পাৰিবা নেকি বাৰু।
অ' মোক ফটো মাৰি দিবা মই ষ্টেটাছ লগাম আৰু কেনেকে লগা থাকিলে কাৰোবাক জনাই দিম দিয়া।
উম, হ'ব বাৰু।
উম, দিয়া পিছে ন হ'ব বাৰু দিয়া।
অ' ঠিক আছে তুমি কালি অ অহাৰ আগত ফোন এটা কৰি